অহ, বিজে
কি কৰছা?
এনে আছো ৰ' তই?
মই এনে আছো ভাত খালি?
অহ - অহ ভাত খালো তই খালি?
কিহেদি খালি?
আমাৰ- আমাৰ যে সৰু মাছ ভাজা আছিল সৰু মাছ ভাজা তাৰ পিছত দালি আছিল আহ সৰু আলু ভাজা আৰু এ কঠাল গুটিৰ খাৰ আছিল।
অ',
তহঁতৰ কি বনাইছে?
আমাৰ মাছ- আমাৰ মাছ আছিল তাইছ তাৰপিছত মাছৰ পেটো ডাল তাৰপিছত সেয়ে আৰু আমাৰ।
খালি তই ভাত?
হাল্ল', - হাল্ল',
অহ, বাকী গৰম কেনে দেখছা নে নাই?
অহ, ৰাতিপুৱালেগী তোৰ বতৰটো বঢ়িয়া আছিল মানে- মানে গৰম আছিল কিন্তু ৰ'দ নাছিল এতিয়া যিটো ৰ'দ দি দিছে না হঠাতে বাপৰে
অহ, এতিয়া অলপ গৰমটো বেছিয়ে দিছে।
তে হঠাতে গৰম দি দিচি। অহ, সেইটোৱে।
বাকী এনেই তো ক'বাত ফুৰিবা চোৰবা গৈছা নে নাই?
নাই -নাই কটো যোৱা নাই তই?
মৈও যোৱা নাই ৰ '
যাবি না কি ক'বাত গধূলি?
এনে সেই কথা
হা?
কথা পাতবা পাৰা লগৰ কিতাৰ লগৰ কিতা লগত
মানে এই যা যদি যাব পাৰি আৰু গধূলি
অহ, পুধূলি অহ পাৰি- পাৰি
কিন্তু আকৌ গৰমৰ কাৰণে সেই না কাপ- কাপোৰে পিন্ধবা ইচ্ছা নাযায় গৰম মৰ কাৰণে
অহ, ৰে এনে ঘামেই থাকে তাতে আৰু যদি কাপোৰ- চাপোৰ পিন্ধি দিয়া এ কিবা হৈ যাই মানে একদম
এনে মই এতিয়া ফেনৰ বতাহটো পাই আছো কিন্তু যেতিয়া মই কাপোৰ পিন্ধিব ফেনৰ বতাহ নাইকিয়া হৈ যায়।
নালগে - নালগে, মই -মই এই মাত্ৰ গা ধুলো গা -ধুই কিনে মই চাকি দি আছিলো মানে চাকি তাতে মই মানে একম ঘাম একদম কিবা হৈ গিছে আৰু গা- ধুই আহিছে তাৰ পিছত গা - ধুই আহী কিনে আৰু কুলাৰৰ বতাহ খাইছোঁ। জলপ কোলাৰৰ বতাহটো মানে পোৰা গাৰ ঘামটো শুকে দেই না অচৰৰ পে বতাহটো ল ' একদম মানে পুৰা পানী- চানী শুকাই কিনেহে আৰু ভাত খালো।
এনে ৰ'দ দিছে বাহিৰত ইস্কাই খান বঢ়িয়া হৈছে ফটো মাৰবা কাৰনে
অহ, আকাশ খন ধুনীয়া হৈ আছে পোৰা একদম
এ কম ৰ'টো বহত দেখা নাই ক তে
ইতিটা ৰাতিপুৱা অলপ কম আছে হল ই থাৰ্টিক্স থাৰ্টি এইটমান হৈছে।
এ বহুত যদি দিনত কৰ'ৰবাত যাব লগা হয় ন। শেৰ অৱস্থা তাৰ বেয়া হৈছে।
অৱস্থা বেয়া বেয়া।
উ এনে ঘৰতে ৰাখবি যিমান পাৰা।
তই এনে সেই এইগিলা ৰাষ্ট্ৰীয় উদ্যান যাই পিছে নে নাই বা কাজিৰঙা পবিতৰা এইবিলাক
মানছে আহ
পবিতৰা যাই পাইছো।
আহ অ।
বাকী খানত যোৱা নাই যাব ইচ্ছা কিন্তু।
মানস খনত?
অ পাৰি যাবা সেইখনটো। অটো মানসৰ কথা ওলাইছা যেতে অলপ মানে মানহ ৰাষ্ট্ৰীয় উদ্যান কিনো?
অ মানৱ ৰাষ্ট্ৰীয় উদ্যান মানে সেই আৰু ধৰ সেইয়ে এইখন মানে এ অসমত পশ্চিম অংশত অৱস্থিত হয় আৰু। আৰু ইমান এখন বিখ্যাত সংৰক্ষিত এ বনাঞ্চল হয় ইয়াৰ ই এখন ৰাষ্ট্ৰীয় উদ্যানে হওক বা বাঘ সংৰক্ষণ ক্ষেত্ৰত হাত সংৰক্ষণ ক্ষেত্ৰ তাৰপিছত জীৱ মণ্ডল সংৰক্ষণ এলেকা। আৰু মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানে এই এই সকলো পৰিচয় বহন কৰে আৰু মানৱ ৰাষ্ট্ৰীয় উদ্যানে।
অ এনে উদ্যান খ ক'ত আছে?
সেই উদ্যান খন সেই অসমৰ মানে বাক্সা হওক চিৰাং আৰু আৰু বক্সা আৰু মানে ওদালগুৰি জিলাৰ মানে বিস্তৃত অঞ্চলত অৱস্থিত আৰু আৰু ইয়াৰ উত্তৰ। মানে ভূটান আছে ভূটানৰ যিটো ৰয়েল ৰেল ৰয়েল মান নেচনেল। পাৰকৰ ম সৈতে মানে সংযুক্ত আৰু। আৰু ই মানে আন্তঃ সীমান্ত আন্তঃ সীমান্ত সংযোগ কৰে সংযোগে মানে বন্যপাণীটো মানে মুক্তা বিচৰণ মানে নিশ্চিত কৰে আৰু মানে ভূটানৰ লগত যিহেতু মান বৰ্ডাৰটো শেয়াৰ কৰে ন, কৰাৰ ফলত মানে বন্য প্ৰাণী বিলাক মানে মানে নিজ ইচামতে ঘূৰি ফুৰিব পাৰে আৰু মানে এলেকাতটো অলপ ডাঙৰ হৈ যায় আৰু।
ছ নাইয়াৰ ইতিহাসটো কি?
এতিয়া মানে প্ৰথমতে মানে এই অঞ্চল মানে সংৰক্ষিত ব বনাঞ্চল হিচাপে মানে শুক কৰা হৈছিল কিন্তু সেই আৰু পিছত মানে এই বন্যপাণী অভয়াৰণ্য তাৰ পিছত ৰাষ্ট্ৰীয় উদ্যানলৈ মানে উন্নীত হয় আৰু। আৰু এটা মানে পৰৱৰ্তী সময়ত মানে বিশ্ব ঐতিহ্ৰৰ মৰ্যাদা লাভ কৰে আৰু। তাৰ পিছত মানে পুনৰ সংৰক্ষ। নৰ বাবে এইখন মানে। যি যহেতটো বিশ্বয় ঐতৰ্য্য পালাক না ইউনিস্কৰ পৰা ত' মানে আৰু মানে সংৰক্ষণ কৰাৰ বাবে মানে বহুতো পদক্ষেপ লোৱা হৈছে আৰু।
অ এনেই এই মানস নামটো আহিল কেনেকে ক'ৰ পৰা আহিছে?
মানুস নামতটো এনে বেলেগহে একো মানে তথ্য নাই আৰু মানে ধৰ এই উদ্যানৰ মাজেৰে মানে এটা মান স নামত নদী বহৈ গৈছে আৰু সেইকাৰণে মানে এড নামান নাম নামটো মানে মানচ বুলি ৰখা হৈছে। আৰু এই নদী মানে ভূটানৰ পাহাৰৰ পৰা আহি মানে অসমত প্ৰৱেশ কৰিছে আৰু আৰু মানে অঞ্চলটোৰ পৰিৱেশটোক মানে জীৱন্ত কৰি ৰাখে আৰু
মে ইয়াত প্ৰাকৃতিক সুন্দয্যতা
আকৃতিক সৌন্দৰ্য তোমাৰ তাত বিস্তৃত ঘাহিনি আছে তাত চিৰসেউজ বন। তাৰপিছত অৰ্ধচৰা সেউজ বন হওক নদী হওক বালিচ্বৰ হওক জলাশয় হওক আৰু মানে হিমালয়ৰ যিটো পাত দেশ আছে তাৰ মানে অপূৰ্ব দৃশ্য মানে মানুহক মানে অন্যান্য কৰি তু- তুলিছে আৰু মানে
অ আৰু জৈৱ বৈচিত্ৰ দিশৰ পৰা মানে মানৱখন কিমান গুৰুত্বপূৰ্ণ
মানে ধৰ মানস মানে বিশ্বৰ অন্যতম ধনী জৈৱ বিচিত্ৰ অঞ্চলত তাৰ মানে আৰু ইয়াত ধৰ শতাধিক মানে স্তণপায় পানীয়ে হক শত শত পক্ষী ক্ষী হওঁক পৰিস্কৃপ প্ৰাণী উভছৰ প্ৰাণী আৰু মানে বিভিন্ন প্ৰকাৰৰ মানে উদ্ভিদ পোৱা যায় আৰু মানে
উম এনেই ইয়াক কি কি প্ৰাণী দেখা যায়।
ইয়াত মানে ধৰ বাঘ হওক ভাৰতীয় হাতী হওক গড় হওক বনৰীয়া মহ চিতা বিভিন্ন প্ৰজাতিৰ হৰিণ আছে বান্দৰ আছে আৰু মানে বহুতো দুষ্প্ৰাপ্যৰ পানী ইয়াত বাহ কৰে আৰু, আৰু ধৰ মানসত মানে বিশেষকৈ সোণালী লাং আৰু যিটো গ যিটো গল্ডেন লাঙগুৰ বুলি কয় আৰু পিকমি হক এই এইকেইটা মানে সংৰক্ষণৰ বাবে মানে বিশ্বজুৰি পৰিচিত আৰু, আৰু মানে ধৰ সোণালী বান্দৰ যিহেতু সোণালী বান্দৰ নহয় সোণালীৰ গৌল্ডেন লাংগলটো সেই বস্তুটো মানে যিহেতু আজিকালি নোহোৱা হৈ গৈছে না মানে মানসত সেই বস্তুটোতো দেখা পায় আৰু সেখিনি চাব কাৰণে মানে পৰ্যটক আহে আৰু বহুত
আচ্ছা এনে পক্ষীৰ কাৰণে বিশেষ কিয় ইমান মানস
পক্ষীৰ ক্ষেত্ৰত মানে ইয়াত ধৰ মানে বিভিন্ন দেশীয় পক্ষী দেখা পায় আৰু যিটো পৰিভ্ৰমী পক্ষী আছে। সেইবিলাক দেখা পায় আৰু বাৰ্ড ৱাছিঙৰ বাবে মানে মানসক মানে ভাৰতৰ মানে অন্য একদম শ্ৰেষ্ঠ স্থান বুলি কোৱা মানে এতিয়া বহুত বিভিন্ন প্ৰকাৰৰ চৰাই দেখা সেইকাৰণে মানে বাৰ্ড ৱাছিং বুলি কয় আৰু মানসক।
আচ্ছা এনে উদ্ভিদ বৈচিত্ৰটো কেনেকুৱা?
কি কলি উদ্ভিদ বৈচিত্ৰ্য
অহ
অহ সেইটো সেইটোত তাত মানে বিভিন্ন প্ৰকাৰৰ গছ গছনি হওঁক বাঁ হওঁক তাৰপিছত ঔ ঔষধি উদ্ভিদ হওঁক খা খহনি আৰু মানে নদী কাষৰ যিবিলাক উদ্ভিদ আছে এই অঞ্চল মানে পৰিৱেশৰ ভাৰসাম্যতো বজাই ৰাখে আৰু
অ অ এনেই তো মান মানসক বিশ্ব ঐতিহ্য হিচাপে একে স্বীকৃতি দিয়া হয়।
কিয় মানে ধৰ ইয়াত মানে ধৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্য, তাৰপিছত দুষ্প্ৰাপ্যৰ প্ৰজাতিৰ সংৰক্ষণ তাৰপিছত প্ৰাকৃতিক সৌন্দৰ্য তাৰ ধৰ যিটো বৈজ্ঞানিক গুৰুত্ব তাৰ বাবে মানে বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছে আৰু।
উম আৰু পৰ্যটক কিয় আহে ইয়াৰ ইয়াত
পৰ্যটন আহাৰ কাৰণ হ'ল ইয়াতে বন চাফাৰী কৰিবা আহে তাৰ পিছত জীপ চাফাৰী কৰিব আহে তাত হাতীৰ ওপৰত মানে বন ভ্ৰমণ কৰে। এ মানে গোটেই অ অঞ্চলটো মানে ভ্ৰমণ কৰে আৰু তাৰে পিছত বাৰদোৱাত। হওঁক প্ৰকৃতিৰ মানে ফটোগ্ৰাফি কৰিব আহে কিছুমানে তাৰপিছত নদীৰ যিটো দৃশ্য আছে আৰু যিটো নীৰৱ প্ৰাকৃতিৰ পৰিৱেশ। এইবিলাক মানে উপভোগ কৰিব কাৰণে আহে আৰু।
অ আৰু স্থানীয় লোকসকলৰ ভূমিকাটো কি?
উ এতে ধৰ মানে বিশেষকে মানে বড়ো আৰু মানে অন্য অন্যান্য যিটো স্থানীয় জনগোষ্ঠী আছে। তেওঁলোকে তাত বন সংৰক্ষণ কৰে। তাত পৰ্যটন হওঁক সাংস্কৃতিক কাৰ্যসূচী হওঁক আৰু মানে সচেতন কৰি ৰখাত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ৰাখে আৰু
অ এনে মানস সংৰক্ষণটো কিয় প্ৰয়োজন?
মানসখন সংৰক্ষণ কৰাৰ প্ৰয়োজন কাৰণে ধৰ ইয়াত ধৰ জীৱ বৈচিত্ৰ্যৰ ৰক্ষা কৰা। তাৰপিছত জলবায়ুৰ ভাৰসাম্যটো বজাই ৰখা। খিব লাগে। তাত নদী আৰু বন সংৰক্ষণ তাৰপিছত যিবিলাক মানে বিভিন্ন প্ৰজাতি আছে, সেইবিলাক ৰক্ষা কৰা আৰু মানে ভৱিষ্যত প্ৰজন্মৰ মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে প্ৰাকৃতিক সম্পদ সুৰক্ষিত ৰখাৰ কাৰণে মানে মানসখন সংৰক্ষণ কৰি ৰাখিব লাগে আৰু
অ ইয়াতে এনে কি কি সমস্যাৰ সন্মুখীন হয় মানসে?
মানসত মানে ধৰ যিটো অবৈধ চিকাৰ হৈ আছে। তাৰ পিছত বন ধ্বংস কৰি আছে। তাৰপিছত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত হয়। তাপিছত জলবায়ু পৰিৱৰ্তন হয় আৰু এই সেইবিলাক অঞ্চলত মানে বানপানী হোৱা দেখা যায়। আৰু যিটো অনুপ্ৰৱেশ অনুপ্ৰৱেশ আৰু অবৈধ বন সম্পদ আছে সেই টো আহা ধন কৰে আৰু মানে।
আচ্ছা, এনে ইয়াত বন্যপ্ৰাণীবোৰ কেনেকে সংৰক্ষণ কৰা হয়?
বন্যপাণী আকো স- সংৰক্ষণ কৰা ধৰ, যিবিলাক বনক- বনকৰ্মী থাকে, সেইবিলাকে মানে ধৰ ত দিনটো মানে সেই চকীদাৰি কৰি থাকে। ধৰ, বৈজ্ঞানিক গৱেষণাই হওঁক কেমেৰা, টেপ থাকে কিছুমান। স্থানীয় সমাজৰ সহযোগিতাই হওঁক আৰু যিটো কঠোৰ আইন আছে আৰু মানে পূৰ্ণ সংস্থাপনৰ জৰিয়তে মানে
আচ্ছা, আৰু ক্লাইমেট চেঞ্জে কেনেকুৱা প্ৰভাৱ পেলাব পাৰে?
ক্লাইমেট চেঞ্জে ধৰ, মানে বৰষুণ যদি ধৰোতে সলনি হয় বা যদি বানপানী বৃদ্ধি হয়, আৰু বাসস্থানত পৰিৱৰ্তন হ'লে তাত খাদ্যৰ অভাৱ হ'লে আৰু- আৰু যদি কিছুমান প্ৰ- প্ৰজাতি যদি জীৱন চক্ৰত থাকে, যে সেই প্ৰজা তি মানে জীৱন চক্ৰটোত প্ৰভাৱ পেলায় আৰু মানে।
আচ্ছা - আচ্ছা। এনে গৱেষণাৰ কাৰণে মানসখন ইমান গুৰুত্বপূৰ্ণ কিয়নো?
তাতছা মানে বি- বন্যপ্ৰাণী হওঁক, উদ্ভিদ হওঁক, জলবায়ু বন ব্যৱস্থাপনা, তাৰপিছত যে জীৱবৈচিত্ৰ্যৰ ওপৰত মানে বহুতো - বহুতো বহু বৈজ্ঞানিক গৱেষণা মানে কৰে আৰু। আৰু মানে শিক্ষাৰ্থীসকল আৰু মানে যিবিলাক গৱেষক আছে তেওঁলোকৰ বাবে ইমান এটা জীৱন্ত প্ৰয়োগশালা হয় আৰু সেইকাৰণে।
আচ্ছা, আৰু অসমৰ কাৰণে বিশেষ কিয় ইমান মানসখন?
কাৰণ ই মানে অসমৰ প্ৰাকৃতিক ঐতিহ্য হয়। তাত পৰ্যটক হয়, পৰ্যটনস্থলী হয় তাৰছত, অৰ্থনীতিত ইমানে গুৰুত্ব ত মানে ভূমিকা পালন কৰি আছে। সেয়ে আৰু। আৰু ইয়াৰ বাবে ইয়াৰ বাবে ধৰা সম- অসম মানে বিশ্বৰ পৰিবেশ মানচিত্ৰত মানে এটা বিশেষ স্থান লাভ কৰিছে আৰু, মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে।
আচ্ছা, এনে মানাস ৰাস্ত্ৰীয় উদ্যানৰ ভৱিষ্যতটো কেনেকুৱা হ'ব মানে?
যদি আমি ধৰ, সংৰক্ষণ কৰি ৰাখোঁ, বা যদি বৈজ্ঞানিক ব্যৱস্থাপনাই হওঁক তাৰপিছত স্থানীয় জনগোষ্ঠীৰ অংশগ্ৰহণ হওঁক, তাৰপিছত দায়িত্বশীল পৰ্যটন আৰু যদি পৰিৱেশৰ শিক্ষাটো বৃদ্ধি পায়, তেতিয়া মানে মানস আৰু মানে অধিক সমৃদ্ধ হ'ব আৰু মানে।
অ' এইয়া না কি?
হা - হা?
সেই নে কি মানস?
অ' এনেকায়ে।
নিবি তই মোক একদিন ঘুৰাবাৰ কাৰণে।
কি ক'লি?
মই কলো মোক মানসত লৈ যাবি একদিন ঘূৰাব কাৰণে।
অ' - অ' যাম দে। আমি যেতিয়া যাওঁ, একেলগে লৈ যাম।